নমস্কাৰ
হয় নমস্কাৰ হ'বচোন।
হয় হয় আপুনি ফ্ৰী আছেনে?
আছো হয়। কওক?
হয় মই আপোনাৰ পৰা বনভোজৰ বিষয়ে জানিব বিচাৰিছিলোঁ। যদি আপুনি ক'ব বিচাৰে মোক অলপ বনভোজৰ বিষয়ে কৈ দিবচোন যদি আপুনি ফ্ৰী আছে।
হয়। ঠিক আছে বনভোজ ন।
হয় হয় বনভোজ।
বনভোজ আহ আমাৰ এনেকুৱা এটা বস্তু যিটো আমি আহ লগ সমনীয়া বা ঘৰৰ পৰিয়ালৰ লগত মিলি জুলি এসাজ আল লগ ভাগ হওক
হয়। হয়।
আ প্ৰচমন পৰিলে এটা সুন্দৰ পৰিৱাৰ মাজত নিজকে কিছু সময় এৰি দিয়া। বা বিনা ধ তেল ধেমালি
হয় হয়।
হয় আও বনভোজত আমি বিভিন্ন ধৰণৰ হা ধেমালি কৰোঁ তেনেকুৱাকে আমি মন মনোৰঞ্জনৰ বাবে কিছু আনন্দ উপভোগ কৰো।
হয় হয় নিশ্চয়।
হয়। আ ইয়াৰ ওপৰত আপুনি কি ভাবে?
হয় ই আ মই বাৰু বন্ধুতৰ বিষয়ে মই যিখিনি জ্ঞাত আপোনাক আহ ক'বলৈ চেষ্টা কৰিছো বাৰু
হয়।
হয় আ যদি আমি ক'বলৈ যাওঁ আপুনে কৈছেই যে বন বনভোজৰ বনভোজ হৈছে আমাৰ আহ মানে ঘৰৰ পৰা আঁতৰি মানে পৰিৱেশৰ অ লগত বা প্ৰাকৃ প্ৰাকৃতিক আৰু মুকলিভাৱে আমি মানে ধুনীয়া থাক ঠাই এটাত আহ যোৱাৰ পৰিকল পৰিকল্পনা কৰা হয়। উম আৰু লগতে আমি বন্ধু বান্ধৱৰ কথাই কওঁ আহ বা স স ধৰ্মীৰ কথা আহ হওক বা আমি আ উম মানে একেলগে গৈ তাত মানে আনন্দ উল্লাহৰ আহ উল্লাস কৰা হয় আৰু লগতে আমাৰ যে বিভিন্ন ধৰণৰ আহাৰো আমি গ্ৰহণ কৰা হয় এই মানে বনভোজ স্থলীত যদি আমি বনভোজ বনভোজৰ যদিহে আমি সময়ৰ কথা সময়ৰ কথা যদি হয় সময়ৰ কথা যদি আমি ক'বলৈ যাওঁ আ যে বনভোজৰ এটা নিৰ্দিষ্ট সময়েই আছে আৰু সেই সময়ৰ কথা যদি আমি ক'বলৈ যাওঁ আমাৰ আঘোণ উম আঘোণ পুহ মাহৰ পৰা যে আৰম্ভ কৰি মাঘ মাহলৈকে আ থকা যে দেখা যায়। আ আৰু যদি আমি আহ বনভোজৰো যদি আমি স্থান বুজিব যাওঁ, আমি ক'ব লাগিব যে আমাৰ আহ ধৰি লওক আ পাহাৰীয়া অঞ্চলে হওক বা আপোনাৰ নদী- নদী থকা অঞ্চল বা আপোনাৰ হ্ৰদ থকা বা বিভিন্ন ধৰণৰ আ যেনেকুৱাই ধৰি লওক আপোনাৰ অভয়াৰণ্য বা ঐতি ঐতিহাসিক স্থান মানে নিৰ্বাচন কৰা হয়, বনবজাৰ বাবে আৰু যদি আমি আ আমি আৰু যদি আমি ক'ব অ ক'বলৈ যাওঁ আহ বনভোজস্থলী যদি আমি নামবোৰ আমি ক'বলৈ যাওঁ তেতিয়া আমি ক'ব লাগিব যে ভৈৰৱ কুন্দই কওক বা বগীবিলৰ কথাই কওক বা দ্বীপৰ বিলৰ কথাই কওক বা মা মানা আহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তে কথাই কওঁ সেইবোৰে আমাৰ বনভোজৰস্থলী হিচাপে আমি আ মানে এৰ ভাগ কৰিব পাৰো বা আমি ল'ব পাৰো বনভোজস্থলী হিচাপে আৰু যদি আমি এহে এ মানে ওজনৰ বা উল্লাসৰ কথা যদি আমি কবলৈ যাওঁ মানে আমাৰ যোৱাৰ সময়ত যিটো যোৱাৰ সময়ত যিটো আনন্দ সেইটো এটা বৰ বীয় মানে খুবেই আ ভাল লগা এটা মুহূৰ্ত বুলি আমি ক'ব লাগিব, আ যিহেতু আমি এখন গাড়ীতেই মানে যোৱা হয় বনভোস্থলীলৈ। সেই গাড়ীখনতে আপোনাৰ গান - বাজনা কৰি থকা হয় লগতে আপোনাৰ আ হাঁহি -ধেমালি বিভিন্ন ধৰণৰ কথা - বতৰা পাতি মানে বিভিন্ন মানে উল্লাহ মালহেৰে যোৱা হয় আম আৰু যদি আমি ক'বলৈ যাওঁ ৰান ৰন্ধা বঢ়াৰ ক্ষেত্ৰত ৰন্ধা বঢ়াৰ সময়তো আমাৰ মানে বহুতো আনন্দ - উল্লাস দেখিবলৈ পোৱা যায়, যত আমি আ পোনাৰ মিলি - জুলি আমি মিলি - জুলি আমি খাদ্য মানে আপোনাৰ ৰন্ধা হয় আৰু লগতে আপোনাৰ আহ বিভিন্ন ধৰণৰ মানে কথা বতৰা পতা হয় আৰু লগতে আপোনাৰ আহ মাছ - মাং খৰ কথাই যদি আমি ক'বলৈ যাওঁ সেইবোৰ বনোৱা টাইমত ত আমাৰ বিভিন্ন ধৰণৰ মানে আলাপ আলোচনাৰ দ্বাৰা আমি আনন্দ উল্লাহ আহ মানে উম আনন্দ উল্লাস আহ পোৱা পাওঁ বুলি আমি ক'ব লাগিব আৰু আমি যদি হয় হয় উপভোগ কৰোঁ। আৰু যদি আমি ক'বলৈ যাওঁ আমি খেল - ধেমালি আৰু সংগীতৰ কথাও আমি ক'ব লাগিব। যে বনভোজ স্থলীত গৈ আমি জি যিবোৰ আমি খেল - ধেমালি কৰোঁ বা আপোনাৰ কিছুমান সং সংগীতটো আমি মানে গাওঁ আৰু সেই সময়তো আমাৰ আনন্দ উল্লাস আহ মানে অতিকৈ থকা বুলি আমি ক'ব লাগিব। হয় আ আপুনি মোক আ হয় আপুনি মোক বন ভোজৰ বিষয়ে আৰু অলপ আ চমুকৈ কৈ দিবচোন? মানে সমাজৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে বন মানে বনভোজ আ বনভোজ টো কম বনভোজৰ আ বনভোজে মানে সমাজৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে? হয়।
হয়, বনভোজটো তটো বহুত ভাল হয়। আমাৰ যিহেতু আমি সকলো লগ বন্ধু মিলি এটা খানা আয়োজন কৰো এটা সুন্দৰ পৰিৱেশত যাও।
হয় হয় হয়, হয় হয় নিশ্চয় নিশ্চয়।
অসমত এটা এটা বহুত ডাঙৰ সুবিধা দেখা গৈছে। আ বনভোজ বুলি ক'লে বৰ্তমান সময়ত আ লগ বন্ধুৰ লগত মিলি খানা খোৱা বা সেইটো নহয় বৰ্তমান সময়ত হৈছ চে যে নিচাযুক্ত বস্তু উপভোগ কৰা। বিভিন্ন ধৰণৰ উৎপাত কৰা এই বিভিন্ন ধৰণৰ উৎপাতৰ পৰা অতিৰি অতিৰিক্ত ত চাউণ্ড চিষ্টেম ব্যৱহাৰ কৰা যাৰ ফলত প্ৰকৃতিৰ ক্ষতি হয়।
হয় হয় হয়, নিশ্চয়। হয় আপুনি, হয় আপুনি খুবেই গুৰু, হয় হয় আপুনি খুবেই গুৰুত্বপূৰ্ণ কথা ক'লে এইটো যে শব্দ প্ৰদূষণ কৰা লগতে আপুনি কৈছে যে মাদক দ্ৰব্য গ্ৰহণ কৰা হয় খুবেই অতি গুৰুত্বপূৰ্ণ আপুনি আ কথা পেলাই এই বনভোজৰখিনিতে আকো আৰু আৰু ক'বচোন আপুনি দুশাৰীমান? হয় আপুনি কওকচোন হয়?
বিভিন্ন ধৰণৰ এক্সিডেন্ট বা কিবা এনেকুৱা বিভিন্ন বিপদ দেখা পোৱা গৈছে।
হয় হয়।
যাৰ ফলত আহ বহুতো সৰু সৰু লৰা ছোৱালী হওক বা মানুহৰ আহ মৃত্যুমুখত পৰিব লগা হৈছে।
হয় হয় হয় নিশ্চয় নিশ্চয়
হয় ইয়াৰ কিছুমান হেৰি হয় কওকচোন
হয় আহ আমি মানে মানে ইয়াৰ বাবে আমি কিছুমান সচেতনতাও বা দায়িত্ববোৰো আমি পালন কৰা দৰকাৰ আহ যদি সেই আমি হয় আমি যদি বনধস্থলীলৈ গৈ তাত আমি আপোনাৰ প্লাষ্টিকৰ আমি যিহেতু বৰ্তমান সময়ত প্লাষ্টিকৰ ডিচেই কওক বা আপোনাৰ প্লাষ্টিক প্লেটেই কওক বা গিলাচ তেনেকুৱা ধৰণৰ পলি পলিথিন বা আপোনাৰ যিহেতু আজি চামৰ বেছিভাগ মানে ল'ৰা ছোৱালীৰ যিহেতু মদ্যপানো কৰা কৰা কৰে আপোনাৰ বনভূজস্থলীত গৈ গতিকে সেইবোৰ যদি আমি য'তে ত'তে নেপেলাই এটা নিৰ্দিষ্ট মানে ঠাইত যদি আমি আহ ডাষ্টবিন হিচাপত মানে ভাবি আমি যদি এটা নিৰ্দিষ্ট ঠাইত মানে থৈ আহো আহ তেতিয়াও আমাৰ মানে আমাৰ প্ৰকৃতিৰ কিছু পৰিমাণে হ'লেও মানে আমি আহ পৰিৱেশ প্ৰদূষণৰ পৰা আমি মুক্ত হওঁ বুলি আমি ক'ব লাগিব বা মুক্ত হ'ম বুলি আমি ক'ব লাগিব যিহেতু বৰ্তমান সময়ত আপোনাৰ গিলাচ প্লাষ্টিক প্লেট বা গিলাচ সেইবোৰ যিহেতু আপোনাৰ বনভূজস্থলীত নদ নদী থাকেই বা আপোনাৰ তেনেকুৱা ধৰণৰ ঠাই থাকেই গতিকে তেনেকুৱা আহ মানে এটা ঠাইত যিহেতু আপোনাৰ মাদক দ্ৰব্য সেৱন কৰি এই তাৰে মানে বটল বোৰ যিহেতু সেইবোৰ আহ কিছুমান ব ল আইনাৰ থকে। গতিকে সেই বটলবোৰ এ তাতে পেলোৱাৰ ফলত আমাৰ এৰ আমাৰ পিছৰ পৰ্য্যায়ৰ যি মানে যিবোৰে সেই ঠাইলৈ বন মানে বনবস্তু সেই ঠাইলৈ বন মানে আহ বনভোজ খাবলৈ যায়, তেতিয়া তেওঁলোকৰ সেই মানে ঠাইত হয় হয় সেই ঠাইত যদি আমি আহ মানে তেওঁলোকে যদি সে নামে মানে সেই পানীত যদি নামে তেতিয়া তেওঁলোকৰ মানে ভৰি কটা বা তেনেকুৱা ধৰণৰ মানে বিপদ আহি পৰে গতিকে আমি তেনেকুৱা নকৰি আমি এয়াত এটা সংৰক্ষিত স্থানত আমি মানে বটলবোৰ থৈ আহিব লাগে বা প্লাষ্টিক পলিথিনবোৰো আমি এটা নিৰ্দিষ্ট মানে এটা সংৰক্ষিত স্থানত আমি থৈ আহিব লাগে, হয়।
হয় ম আমি জি ল চাই ধৰি লওক বন বস্তু খাই আহ সেই ঠাই খিনি ভালদৰে চাই চাফ চিকুণ কৰি যাতে আৰু পিছৰ সময়ত
হয় হয় হয় হয় নিশ্চয়
কোনো
হয় হয়
যায় খাব পাৰে ভালকৈ থৈ আহিব লাগে। সময় আৰু ধেমালিৰ বাবে যাতে কোনো মানুহ বা প্ৰকৃতিৰ কোনো ধৰণৰ অসুবিধা নহয় এইটোৰ প্ৰতিও আমি গুৰুত্ব ৰাখিব লাগে
হয় হয় হয় নিশ্চয় নিশ্চয় হয়
উম
হয় আমাৰ কিছুমান মানে সামাজিক গুৰুত্ব দিয়াৰো আমাৰ - আমাৰ দৰকাৰ। য'ত আপোনাৰ আ, যিহেটো মানে এই বন বোৰযে আমাৰ আহ মানে সমাজৰ কিছুমান মানে গুৰুত্ব দিয়াৰো দৰকাৰ যদি আমাৰ বনভোজস্থলী যদি আমাৰ আমাৰ কাষতে আমাৰ বনভোজস্থলী থাকে। গতিকে তেওঁলোকৰ সেই সমাজখনৰ এটা মানে দৰকাৰ যে সেই ঠাইখিনিক আমি কেনেকৈ পৰিষ্কাৰ কৰি ৰাখ ৰাখিব পাৰো তেওঁলোকৰ এইটোও এটা মানে মূল কৰ্তব্য বা আপোনাৰ তেনেকুৱা ধৰণৰ দায়িত্ব পালন কৰাটো আমাৰ দৰকাৰ সম - সামাজিক হিচাপে আমাৰ সেইটো আমাৰ কৰাটো দৰকাৰ আৰু যদি আমি আহ ক'বলৈ আৰু যদি আমি ক'বলৈ যাও য'ত আমাৰ আ, মানে এটা যিহেতু আপোনাৰ বছৰটোৰ মানে বেছিভাগ সময় নিজৰ কৰ্ম স্থলীতে থকা হয় গতিকে মানে পৰিয়ালক পৰিয়ালক তাৰমানে সময় দিব নোৱাৰে এ গতিকে সেই সময়তেই মানে পৰি পৰিয়ালৰ লগত এটা উপভোগ কৰা হয় লগ বা আপোনাৰ মানে বন্ধুবৰ্গকো মানে সময় দিয়া হয় বুলি আমি হ'ব লাগিব এই বনভো বনভোজৰ যোগেদিয়ে হয়। অ, মই আপোনাৰ পৰা আহ বনভোজৰ বিষয়ে বহু নজনা কথাই জানিলো।
হয় মইয়ো আপোনাৰ পৰা বহুতখিনি জানিব পাৰিলো শিকিলো। অ, আৰু অনাগত দিনতো আপোনাৰ পৰা বহুখিনি শিকিব পাৰিম বুলি আশা থাকিল।
হয়- হয় ধন্যবাদ- ধন্যবাদ থাকিল আৰু পিছলৈও মই আপোনাৰ পৰা জানিব পাৰিম বুলি ধন্যবাদ আশা থাকিল ধন্যবাদ।
উম, ধন্যবাদ।